অ হয় কোৱা
অ ৰিয়ানদা কি কৰি আছা?
এ মই আছিলো ৰ'বা এনে বাগৰি আছো বিচনাত তুমি
বাগৰি আছা নেকি? অ মইও তোমাৰ এনেই আছো, ছিলো বাৰু এই চাহ তাহ খাল কিব ভাবিলো কিবাৰ সহক ফোন চোন কথা পাতো বাৰু কিবা কৰি আছে।
হয় নেকি গৰম কেনে তোমালোকৰ ফালে এ ক'ত যাবাই ইমান ৰ'দ দিছে
আচ্ছা এই গৰম মানে কি কবা আৰু মাজত এবাৰ লাইন গুচি গৈছিল ৰাতি বহুত বেয়াই হৈ গৈছিল হা লাইন গিলে ত ইনভাৰটাৰ চিনভাৰটাৰ নাই ইনভাৰ্টাৰ চিনভাটাৰ নাই আমাৰ তাকে সেইটো কি অৱস্থা বেয়া হৈছে। য লাইন যতে
এ লাইন গ'লেতো আৰু থাকিব নোৱাৰা হৈ য
হ আৰু এই গৰমটো কিবা এনেকে বাঢ়ি যাইছে পুৰা বছৰ যিমান বছৰ যাইছে সিমান বছৰে বছৰে গৰমটো বহুত পাৰি য আছে কিবানে,
উম সেইটোৱে হয় সেইটোয়ে হয় মানে গছ চছ কটা যায় আছে ন এইটোৰ কাৰণে
গছ চছ কটা যাইছে সেইটো হয় আৰু এই ইমান পলিউচন ইমান ইণ্ডাষ্ট্ৰি গাড়ী কিবা কিবি, চব পিনৰ পৰা আৰু বুজি পাইছা অকল এক পিন্ধিব নোৱাৰো অ যে গছ গছটো কাটিছে সেতোটো মেইন দিজাইন সেটোতো এক নম্বৰত আহিব লাগ ত উপৰিও তোমাৰ ইমান পলিউচন গাড়ী কিবা কিবি চ চাৰি পিনি পাহাৰ পৰ্বত কাটি আছে কা কৰি আছে এইটো কাৰণে তোমাৰ মান কি গৰম বেছি বাঢি বাঢ়ি এ আছো তোমাৰ,
উম সেইটো হয় কিন্তু দেই এতিয়াতো তোমাৰ জুলাই মাহে বৰ্তমান আগষ্টত আৰু বেছি গৰম জুলাইতকৈ
তাকে তো আগষ্টত বাৰু কেনেকুৱা গৰম গম নাপাম
আচলতে মানে জুলাইত মানে গৰম বন্ধত ইয়াতকে আগষ্টত গৰম বন্ধ দিব লাগে।
অ একচুৱেলি আগতে জুলাই মাহত বেছি গৰম পৰিছিল ন এতিয়া আগষ্টত গৰমটো বেছি পৰা হৈছে এয়া আগৰ নিয়মত দিছিলে আৰু এনেকৈ অ আৰু আজিকালিৰ তাকে তোৰে আগষ্ট আগৰ অৱস্থা বেয়া হ'ব নিচিনাই লাগি আছে আৰু আজি কালি স্কুল কলেজৰ আৰু মোৰ ভন্টি একচোৱেলি মানে তোমাৰ ডিজিবৰুৱা কলেজত পঢ়ে হা মানে এইবাৰ ৰিচেণ্টলি মানে এইবাৰ এইবাৰ জাষ্ট নাম লগালে আৰু তাহাঁতকতো বিশ্বাস কৰা জাষ্ট বিশ দিন মনছে জুলাইৰ বিশ তাৰিখৰ পৰা ত্ৰিছ তাৰিখলৈ বন্ধদিছে দহ দিন অকল
জুলাই বিশ
বিশছৰ পৰা সেইটো বিশৰ পৰা ত্ৰিশ তাৰিখ হলে দহ দিন দিছে প্ৰথমতে পোন্ধৰ দিন দিয়া কথা আছিল এতিয়া কমাই আৰু দহ দিন বন্ধ দিছে অকল
এ মানে এতিয়া চলি আছে সিহঁতৰ কলেজ
অ এতিয়া বৰ্তমান চলি আছে কলেজ ক্লাছ চলি আছে আৰু মুঠতে দহদিন বন্ধ দিছে আৰু কবগলে
ডিডি বৰুৱা কলেজখন অলপ সেনেকুৱা ন বন্ধ দিব নোখোজে সিহঁতে
উম তাহাতেও সেই আৰু তাহতে মানে ছোৱালীবিলাক একচোৱেলি পঢ়াব চাগে নোট দি বেয়া আৰু চেলেবাচটো কিলিয়াৰ কৰিব লাগে ছোৱালী বিলাকে নম্বৰ ভাল কৰে আৰু পঢ়ি কেনে তাতো সেইটোৱে মেইন ফকাচ যাৰ মানে তাহতৰ আৰু ভালে এ সেনেকাে যিমান ষ্টুডেন্টৰ কাৰণে লাগি থাকো সিমান তাহতেৰে কলেজ খনৰ নাম হব মেইন কথাটো মানে যিমান সেইৰি কৰিব আৰু এটা কথা গম পাইছা নে দিদি বৰুৱা খন দুটা ভাগ হৈছে গম পাইছা নে এতিয়া
কি কোৱা আৰু কি ভাগ কৰিছে
আমিতো, তুমি আৰু আমিতো আমি দিদি ঘৰতে পঢ়িছিলো ন? যিখন আমি কলেজত পঢ়িছিলো মানে। যিখন তাতে অকল যিখন যিটো বিল্ডিংত আমি পৰিছিলো ন ডিজি ত অনলি আৰ্টছ কমাৰ্চ নাই তাতে
আগতে চোন আৰ্টছ কমাৰ্চ আছে
একেলগে আছিল এ সেইটো একেলগে আছিল ন আগতে বাট এতিয়া অকল সেই বিল্ডিংলি আৰ্টচ আৰু কমাৰ্চো তোমাৰ আগত লৈ গৈছে তোমাৰ পাথৰ গুৰি চায়দে লৈ গৈছে
মানে সেইটো কি নতুনকে কিনিছে সেইটো বিল্ডিং
অ অ সেইটো বিল্ডিংটো তাতে কিনিছে নে ভাড়াত লৈছে নাজানো বাত তাতে ছেকেণ্ড হেৰিত তাতে কৰিছে আৰু এস্কলি ষ্টুডেণ্ট বহুত ন বহুত ষ্টুডেণ্ট সেইটো কাৰণে হল দুবছৰ মান হ'ল এইটো কৰা
সেইটোত অকল কমাৰ্চ ইলেভেন টুৱেলভ
ইটো অনলি কমাৰ্চ ইটো ই অনলি আৰ্টচ তাতে কমাৰ্চৰ ইংলিছ মিডিয়াম আছামিছ মিডিয়াম ছেম অ বিগিংটো বাৰু কিমান তালে তোমাৰ দেখা নাই বাৰু বাৰু এতিয়া মোৰ ভণ্টি পঢ়ি আছে যিহেতু গম পাইছো বাট মই আগতে গম পাইছো আৰু সেইটো কথাটো আগতে জানো ভণ্টি কথা ভালকে গম পাইছো আৰু এনেকৈ আৰু ড্ৰেছটো চেঞ্জ তাহাঁতৰ ড্ৰেছৰ কালাৰটোও চেঞ্জ কৰিছে
কালাৰটো বাৰু মই নাজানো চেঞ্জ কৰাইছে তাহাঁতৰ হেতো গম পাইছো আৰু এতিয়া তাতে একচুৱেলি এয়া দুই ভাগ কৰি দিলে আৰু মানে একচুৱেলি এইখন একচলি নুকোলাই ন আৰু নুকলাই কেনে তোমাৰ দিদিবৰটো বহুত য ন ইয়াৰে যিমান ওচৰৰ স্কুল স্কুল আছে চব তাতেই যায়। হা ইলেভেন, টুৱেভটো মানুহে অ ইলেভেন, টুৱেলটো মানুহে প্ৰাইভেটত পঢ়িবও খুজে। চবে তাতে টুৱেভটো ৰিজালটো ভাল হয়। সেইকাৰণে চবে প্ৰাইভেট পঢ়িব খোজে, এতিয়া তোমাৰ ডিগ্ৰীটো মানুহ গভ গভৰ্মেণ্টত পঢ়ে। চাবা কাবাই যদি চৰকাৰী স্কুল তেন গভৰমেন স্কুলৰ পৰা যদি তাৰে টেন পাছ কৰিলে ন দিলে এই এছ এল চি পাছ কৰিলে তাহাতে প্ৰাইভেটতে যাব খুজ কাৰণ টোৱেলভটো তাহাতৰ ৰিজাল্টটো ভাল লাগে অকমান। সেইকাৰণে, সেইকাৰনে তাতে ভাল আৰু আমাৰ ইয়াতে তোমাৰ ছিক্স মাইলৰ পৰা ধৰি আমাৰ বাগৰবুৰি, পাঞ্জাৱাৰী, সাতগাঁও, এই পি তোমাৰ বেলতল চেলতলা পৰা ধৰি এইপিনি ডাউন টাউন, চাওন টাউন, দিছ চব পিনৰ পৰা ছোৱালী তাহাঁতে ছিক্স মাইলৰ মাজৰ খিনিতে আহে বুজি পাইছা? মানে চিক্স মাইলৰ মাজত পৰি যায় না মেইনলি আৰু কলেজ খনত অকমান নাম আছে। সেইটো কাৰণে তাতে ষ্টুডেন্ট বহুত বেছি হৈ যায়। সেইকাৰণে তাহাতে কি কৰিছে? তাহক মেইনলি বিজনেছ ন ত মেইনলি প্ৰফিট লাগে ন যিমান যি নহক। ছ তাহাতে সেইকাৰনে কি কৰিছে আৰু এটা বিল্ডিং আৰু এটা মানে কমাৰ্চো বেলেগ কৰিছে, আৰ্টচ বেলেগ কৰি কিনে সেই কৰি লৈছে আৰু।
অ প্ৰ সিহঁতৰ প্ৰফিট হৈছে সেইকাৰণে পাৰছে কৰব।
প্ৰফিট বহুত প্ৰফিট আছে তাহাঁতৰো। তুমি স্কুলো এখন না? একাডেমী ডি ডী বৰা একাডেমী। প্ৰফিট আছে তাকো, এ কৰক দে আৰু কি। তাৰ সেইকাৰণে তোমাৰ ছিক্সৰ পৰা টেনলে আছে। মই যেতিয়া পঢ়িছিলো তেতিয়া ছিক্সৰ পৰা টেনলে আছিল এতিয়া আৰু নাজানো বাত চিকচৰ পৰা টেনলে ৰাখে তাহাঁতে। তাৰ তলৰখিনি নাৰাখে আৰু। প্ৰথমতে ডি দি বৰুৱাত অকল ইলেভেন টুৱেলভ আছিল, আৰ্টছ, কমাৰ্চ, প্ৰথমতে। এতি এতিয়াহে তোমাৰ তাৰপিছত মাজত মাজতে মই এইটত আছিলো ন। মই এইটত জইন কৰিছিলো। টু থাউজেণ্ড দুহেজাৰ সোতৰ হ'ব চাগে। দুহেজাৰ সোতৰত মই জইন কৰিছিলো। তেতিয়া তোমাৰ দুহেজাৰ সোতৰত তোমাৰ মানে সেইখন খুলিছিল আৰু একাডেমিখন মান। ডি ডি বৰুৱা একাডেমীখন। অ মেইনলি চিক্স মাইল, চিক্স মাইলৰ মাজত ন সেইটো কাৰণে বেছি সেঅ।
মানে পুৰা মেইন জাগাত আছে আৰু এইপিনি নামো অকণমান আছে সেইকাৰণে বেছি যায়। তোমাৰ পিছে পঢ়ি কেনেকুৱা লাগিল পিছে? এক্সপিৰিয়েঞ্চ কেনেকুৱা তোমাৰ?
মই মানে তোমাৰ প্ৰাইভেট স্কুলৰ পৰা গৈছোঁ ন। মোৰ প্ৰাইভেট স্কুল স্কুলৰ পৰা মানে সেইখনো ষ্ট্ৰিক্টতে আছিল। ডি দি বৰুৱা খনো ষ্ট্ৰিক্টে দিয়াচোন বহুত, জানাই তুমি।
আচ্ছা, তুমি কোন কোনখন স্কুলত আছিলা আগতে? অ নবোদয়, নবোদয় কি কোন নবোদয় প্ৰাইভেটো আছে নেকি?
নবোদয় প্ৰাইভেটে হয় চোন।
নহ নবোদয় তুমি তুমি চাবা নবোদয়ৰ পৰা চব জাগাই জাগাই ধৰি লও বৰপেটাত এখন, গুৱাহাটীৰ আমাৰ এই যে আমিন গাঁৱত আমিন গাঁও হেই যে কবাত আছে নৰ্থ-নৰ্থ-নৰ্থ গুৱাহাটীৰ চাইডে আছে এখন। তাৰ চব জেগাত মানে নবোদয় এখন নবোদয় স্কুল এখন থাকে। তাতে একজাম দি যাবা লাগে। ছিক্সৰ পৰা থাকে ছিক্সতে একজামটো দিব লাগে।
আছে, আছে। তোমাৰ এই ইয়াতে এখন আছে ৰবা হেংৰাবাৰীত আছে এখন। আমাৰ যিটো মেইন উ আমাৰ নৱদৰ যিটো মেইন হেৰি তাতে হেংৰাবাৰীতে আছে।
তোমাৰ কথা প্ৰ তোমাৰ টো এখন প্ৰাইভেট ন আচছা আৰু সেই নগৰীখন মানে এটলিচট‌ চেন্ট্ৰেলৰ হয় আৰু আচ্ছা তোমাৰ কি বুলি কয়, আহ কেনেকুৱা আছিল স্কুলখন মানে তোমালোকৰ?
আমাৰ স্কুলখন ভালে আছিল এ আমাৰ স্কুলখন কি আমি যোনবাৰ ওলালো পাছ কৰিলো, যোনটো জাগাত আছিল সেইটো জাগাৰ পৰা বেলেগ জাগাত লৈ গ'ল মানে, অকণ বৰা গলিটো চিনি পোৱা তুমি আমাৰ ইয়াতে, অ বেলডালা চাইডেই
আচ্ছা চিনিটো নাপাবাৰ গলিটো মানে ওচৰ কৰি দিছে নেকি এ ত তোমাৰ ঘৰৰ পৰা
পৰা মানে আগতেও আহ আমাৰ ঘৰৰ পৰা মানে আমাৰ যিখন বেলতলা স্কুলৰ ফিল্ড তাৰে অপজিতত আছিল।
এতিয়া মানে তোমাৰ কি কৰিছে, তাৰে পৰা বেছি নহয় তোমাৰ হাৰ্ডলি থ্ৰী হাড্ৰেড মিটাৰ আগত লৈ গৈছে। সেই গলিটোৰ পৰা
আচ্ছা আচ্ছা। আহ মানে আহ মানে চাগে তোমাৰ এইখন যে নিজা হয় চাগে নিজৰ মাতি চাগে তেতিয়া
এইটো মই গম নাপাও নিজে কিনি বনাইছো নে নাই কাৰণ আগত যিখন স্কুল আছিল সেইখন ভাড়া আছিল মানে,
উম সেইটোতো কৈছো ভাড়া আছিল এতিয়া নিজে বনাইছে চাগে কিনি কিনে। কাৰণ তোমাৰ চব স্কুল কলেজক নটিচ দিয়া গৈছিল আৰু প্ৰথমতে আগতে বৰ্তমান স্কুল, স্কুল কিখন সবৰে নিজা হব‌ লাগিব। নিজৰ মাটি হব লাগিব নিজৰ সেই হব লাগিব তেতিয়াহে পাৰিব আৰু প্ৰয়োগ কৰিব কাৰণে সেটো গম পাও আৰু অ এইটো এনেকৈ কৰিছিল মানে আৰু সেইকাৰণে চাগে এইটো মানে নিজাকে কিনি কেনে বনাই লৈছে চাগে।
অ সেইটো হ'ব পাৰে দেই মই ইমান গম নাপাওঁ
অ তাতে তুমি কিমানলৈ পঢ়িলা পিছে?
তাতে মই তোমাৰ সেই পৰা পঢ়িছো এইটৰ পৰা টেনলৈকি অকল দুই বছৰ।
অ'এইটৰ পৰা এইটৰ পৰা টেনলৈ পৰিছা।
অহ
তাৰে আগত ক'ত পঢ়িছিলা?
ফাৰ্ষ মই তোমাৰ ওৱান ওৱান মানে আমাৰতো অংকুৰ বুলি কয় ফাৰ্ষ্ট শ্ৰেণীটোক
উম।
ক শ্ৰেণী বুলি কয় ক শ্ৰেণী, সেইটো মানে মই তোমাৰ পঢ়িলো বেলতলা স্কুলত তাৰে পৰা ফাইপৰ লৈকে। তাৰপিছত মই তোমাৰ গলো গণেশ মন্দিৰত পঢ়িব। ছিক্সৰ পৰা চছেভেন লৈকে তাৰপিছত এইটত আকৌ মই গণেশ মন্দিৰ পৰা ওলালো আচ্ছা নবোদয়ত ললো।
আচ্ছা
জানাই না ঘৰৰ ঘৰৰ মানুহে ভাবে প্ৰাইভেট স্কুলত পঢ়িলে অলপ ৰিজাল্ট বেছি ভাল হ'ব। গভৰ্ণমেন্টত ইমান ভালকে নপঢ়ায়
একচুৱেলি আমি পঢ়িব লাগিছিল ইংলিছ মিডিয়ামত বৰ্তমান আমাৰ ইংলিছৰ যিটো ডিমাণ্ড ন। আমাৰ এইটোৱে ভুল হৈ গ'ল আমি ইংলিছ ন পঢ়ি কেনে আৰু এতিয়াতো চব জাগাতে ইংলিছ মিডিয়ামে চি বি এছ এ চি বি এছ এ চি বি এছে পাবা তুমি একচুৱেলি ইংলিছ মিডিয়ামে পঢ়িব লাগে সঁচা কথা ক'ব বোলে। কাৰণ ইংলিছটো আজিকালি মাষ্ট কম্পালচৰি উম।
আৰু তোমাৰ চি এছ চি কি হয় তোমাৰ হেৰি। কলেজ খনৰ পৰা তোমাৰ ফৰটি নে ফিপতি পাৰ্চেন্ট তাৰে পৰা না। হায় ছেকেণ্ডাৰীত মাৰ্ক্সৰ সেইটো কাৰণে এটা লাভ আৰু।
হয় পাৰ্ট নম্বৰটো উঠাব পাৰিবা এইটো হয় বাৰু তুমি মেইনলি ইংলিছত তোমাৰ কামান থাকি যাব। কি?
অ'সেইটো হয় কিন্তু সেইটো এটা লাভ আছে।
ত সেইকানে আমি পঢ়ি ভুল কৰিলো। তাকে আমি একচোৱেলি।
মানে আমাক যিটো টাইমত পঢ়াইছে সেইটো টাইমত মানে ইমান এইবোৰ লগা নাছিলে। সেইকাৰণে আমাৰ মাহঁতে ভবা নাই আৰু পিছলৈকে যে ইমান দৰকাৰী হ'ব। যদি আমাৰ এইটো টাইমত এইটো বস্তু। চলি থাকিলেহেঁতে আমাকতো ইংলিছ স্কুলতে দিল হয় ন্।
হয় হয়, তাকেতো এতিয়া কোনো চাৰি পিনি ইংলিছ স্কুললে ইংলিছ হৈছে।
সেইটোয়ে তোমাৰ খৰচাতটো অলহে বেছি হ'ল ইমানতো ডিফাৰেন্ঞ্চ নাই ন।।
ডিফাৰেন্ঞ্চ নাই বাট কিছুমান আছে ইংলিছ। স্কুলতো বহুত খৰচা আছে বাৰু কিছুমানত।
কিছুমান আছে মানে তোমাৰ যিবোৰ চি বি এছ চি সেইবোৰত বেছি খৰচা। তোমাৰ যেনেকুৱা এছ এছ এখন চিনি পোৱা নে এইখন যে। চুপাৰ মাৰ্কেটৰ শ্ৰীমন্ত শংকৰদেৱ। একাদেমী সেইখন সেইখন তোমাৰ চি বি এছ চি খন মানে হাই হাই ‌প্ৰফাইলমানে। কলেজ হয়। আচ্ছা তোমাৰ এফালে কে বি কে অ অ। এইবোৰতো হাই হাই হাই স্কুল হয় এইবোৰ বহুত। সেইটোয়ে আৰু তোমাৰ ইফালে কে কে বিকে কে বি কে খনতো নাপায় ন ন নৰ্মেল মানুহে।
কেভি আচ্ছা কে ভি নাৰেংগী আচ্ছা অ কে নাৰেংগী আছে তোমালোক কি তোমালোকৰ চাৰি আছে।।
হা হা আহ এইখনত আমি নাপাওঁ মানে তুমি পাব পাৰা মই নাপাও। এইখনত পাবা কাৰণে মানে। তোমাৰ হেৰি ধৰা বি পি এল কাৰ্ড থাক- ব লাগব নহ'লে বা তোমাৰ মানে।
ফাদাৰৰ কিবা ভাল চাকৰি থাকিব লাগিব আৰ্মি হওক বা ডক্তটৰ হওক সেনেকুৱা চাইন এটা মাৰব লাগে সেইটো। কাৰণে ইয়াতে মানে চবে নাপায়।
গম পাইছো এবাৰ মই। ক্লাছ ছিক্স ন ফাইভত আৰ্মি স্কুল কে ভিন নাৰেংগীৰত। তাতে মই পাইছিলো ফ্ৰৰ্ম দিছিল পাইছিলো কৈছে যাব দিছিল। এতি মই পঢ়িছিলো গুণেশ্বৰী হা। তাত মোৰ তাতে ইমান ভাল লগ হৈ গছিল তাত। তাহাতৰ কাৰণে মই নগলো জানা। ক্লাছ ছিক্স ফাইভৰ কথা সেইটো ফাইভৰ কথা ছিক্সত মই।